কোৱা?
কি খবৰ?
ভাল তোমাৰ?
ভালেই-ভালেই কি কৰিছা?
এ দে আছো তুমি কি কৰিছা?
ময়ো এনেই আছো মাহতে কি কৰিছে?
আছে এনেই কাম বন কৰি আছে। তোমাৰ?
তাকে আমাৰো আছে।
তেনে?
ঘৰতে অ।
অ, কি কৰি আছানো ঘৰত?
এনেই বহি আছো আমনিয়ে লাগে ঘৰখনত।
অঁ, হয়। নেকি? কিবা কি ভাত পানী খালানে নাই? খালো দিয়া বাকী কলেজ চলেজ গৈছা নে নাই।
কৈছো তুমি।
নাই যোৱাই নাই ইমান গৰম।
তাকে আমাৰ ইফালে আকৌ বৰষুণ দি থাকে।
তোমাকৰ পিনে বৰষুণ নেকি?
অ' বৰষুণ।
আমাৰ আকৌ ৰ'দ দিয়ে তাৰপিছত ৰ'দতো কোনোবা সময়ত কমি যায় ন ঠাণ্ডা লাগে ন তোমাকৰ পিনে?
খুন্দি দিয়ে যে।
আমাৰ দেখুন একোৱেই আমাৰ ইমান গৰম পৰিছে।
অ' তাই কি পঢ়ি আছা? আহি যাবা, আহি যাবা বুলি কৈছোঁ।
অ' যাম-যাম তুমি লৈ যাবা
অহ লৈ আহিম দিয়া।
উম,
উম বা কি পঢ়া শুনা
পঢ়া শুনা কলেজে ভালকে জোৱা নাই।
অ' কি পঢ়ি আছা?
মই তোমাৰ ইলেভেন
অ-অ-অ,
তুমি?
মই এবাৰ টুৱেলভত।
অহ, পঢ়া হৈছে নে নাই?
হৈ আছে নহৈছেও। ফোনটো থাকে ওচৰত।
অহ, ফোনটো থাকিলে ন,
হয় গৈ অ',
অ, টিউশন লৈছা নে নাই এনে? ঠিকে আছে।
উম, এ, মোৰ চাৰে- পাঁচ পাঁচটা মানৰ পা থাকে।
অ,
অ, তাকে ছেটাৰডে, চানডে অফ থাকে।
অ, ঠিকেই আছে। তেন্তে ছেটাৰডে, চানদে অফ থাকিলে, বাকী কিহৰ- কিহৰ লৈছা?
ফিজিক্স লৈছো, কেমেষ্ট্ৰি লৈছো।
উম, ঠিকে কৈছে মানে তুমি আৰ্টছ নে চাইন্সৰ? অ, চাইন্স হয় ন', চাইন্স বহুত টান ন? তাকে,
উম, কম্পিউটাৰ ক্লাছ- শ্লাছ জইন কৰিছা নেকি?
কৰাই নাই কৰিম বুলি ভাবিছো। লগ চগ নাই যে এইকাৰণে বোলো নকৰো নেকি লগ থাকিলে কৰিম অকলে যাবও লাজ লাগে।
লাজ লাগে অ, সেইটোৱে। আৰু সোনকালে আৰু দিগদাৰো হয়- নহয় ক্লাছ- শ্লাচ এইবিলাক কৰি মেলি, এই আকৌ কম্পিউটাৰ ক্লাছ কৰিবলে,
সেইটোতো হয় মই তোমাৰ কলেজ যোৱা নাই যাব পাৰো কিন্তু মানে এই এলাহৰ কোবত তোমাৰ ৰ'দডালৰ কব মানে যাব,
যাবলৈ মন নাযায় অ, সেই, তে,
সেইটো কাৰণে বাকী কোৱা?
কোৱা ফুৰিব- চুৰিব যোৱাৰ প্লেন- শ্লেন বনাইছা নে নাই?
সেই একোৱে বনোৱা নাই প্লেন- শ্লেণ, তোমাৰ কোৱা?
মইনো ক'ত যাম আৰু এইবাৰ টুৱেলভত।
গোটেই দিনটোত কি কৰানো সেইকেইদিন মানে তোমাৰতো এনে এতিয়াতো তুৱেলভ পাইছাই চাগে ন',?
পাইছোহে অ', ক্লাছে থাকে মোৰ চাৰিটালৈকে তাৰপিছত তাৰ পিছত ঘৰ আহি ভাত- চাত খাই আকৌ টিউচন- চিউচন থাকে।
মানে ৰেগুলাৰ লাইফ, ৰেগুলাৰ। তেনে ঠিকে আছে মোৰ যে, খে টো নাই যে মই যে কলেজো যোৱা নহয় একোৱে নাই গৰালতে যে বহি বহি একে,
উম, তাকে ইনষ্টা আছে নে নাই চলোৱা নে নাই? উম, হিও ৰিলছ আকৌ।
হা -হা
ৰিলচ -ৰিলচ চাই থাকোতেই যায় বুলি কৈছো আমাৰতো।
ৰিল এই নেটই নাই হেৰি কিমাননো পাওঁ তোমাৰ দুই জিবিহে পাও এতিয়া যদি চাই লওঁ সেই খতমে হৈ যায়।
তাকে এবাৰ চাই দিয়াৰ পিছত আকৌ নিচি নিচাটো লাগি যায় বাৰে বাৰে চাই থাকিব মন যায়
চলাও একে ৰাতি শোৱাৰ সময় চলাওঁ যাতে শেষ হলেও কোনো কথা নাই বাৰটাৰ আগত শেষ কৰি দিওঁ আৰু
অঁ সেইটোৱে ৰাতি অনলাইন থাকানাই
ৰাতি থাকো অননলাইন শুবলৈ মন চন নাযায় ইমান জল্দি তুমি
মোৰো মন নাযায় ৰাতি সোনকালে নুশোৱেই
কেইটাত শুৱা এনে
বাৰ চাৰে বাৰটাামান বাজে
অঁ চাৰে বাৰটা ন
অঁ তাতকে কেতিয়াবা দেৰিও হয় তাতকে কেতিয়াবা শন সোনকালো হয়
দেৰি হলে এনে কলেজলৈ উঠিব পাৰানে
পাৰো
ঠিকেই আছে এতিয়াতো আজি কি কৰিলানো গোটেই দিনদাল
আজি কলেজ নগলো আজি ঘৰত এনেকয়ে থাকিলো অকমান কাম চাম আছিলে ৰুম চোম চাফা কৰা কৰিলো তাৰপিছত তাৰ পিছত দিনটো পাৰে হৈ যায় আজিকালি
দিনটো ছুটি নে দীঘল জানো এতিয়া ধৰিবই পৰা নাই
তাকে চুটি চাগে
জানো মই তাকে ধৰিবই পৰা নাই
কলেজ গলে দীঘল দীঘল লাগে ঘৰত থাকিল চুটি চুটি লাগে মানে
অঁ সেইটো
ক্লাছ বিলাক মানে শেষ নহয় মানে আৰু তাকো একঘণ্টা এঘণ্টা কৰাই আমাৰ
তেতিয়া আমনি লাগে
বহুত আমাৰ টোপনি আহি যাগে প প্ৰথম ক্লাছ কেইাতো পুৰা এনাৰ্জি থাকে লাষ্টৰ কেইটালো একেবাৰে হাওলি যাওঁগে
লাষ্টৰ কেইটাত হাওলি যোৱাগেনে কৰিবলৈ চাগৈ মনে নাযায় ন।
নাযায় নাযায় আকৌ ঘৰ আহি আকৌ পঢ়িবলৈ মনেই নাযায় ৰাতি। মাৰটো গালি খাই থাকোতে যায় ভালিবি ভালিবি কে। ফাইনেল।
স এক নাই ধুনাকে পঢ়িবা আৰু ফাইনেলৰ এমাহ দুমাহ আগত এয়া এ ন চাবাচোন কিছুমানে এনেকুৱা ন গোটেই বছৰ পঢ়িলেও মনত নথাকে। থাকে কিন্তু কিছুমানে এমাহ দুমাহ পঢ়িলেও মনত থাকি যায়। অোলে ক'ৰবাত যাওঁ এনেহে ঘৰত অল বেকাৰ পৰি আছা পকা। ত নিচিাক পকি আছা বলা।
অ ব'ল যা জুুলাইতউলা।
চবেই যদি জলাইতে যোৱা ইমান দেৰি কৰি যোৱা নে।
কেতিয়া যোৱা কোৱা তুমি কোৱা তুমি কেতিয়া যোৱা।
তুমি কোৱা মোৰতো এতি ইলেভনহে তুমি টুৱেলভখন ন।
অ দুসপ্তাহ মানৰ পাছত যাওঁ নেকি।
হে দুসপ্তাহ মানৰ পিছত।
কেতিয়া গ'লে ভাল হ'ব।
আজি কেই তাৰিখ নো জুলাই। জোনৰ হেৰি বিশ।
নিশ্চয়।
উম।
ছাব্বিশ জনৰ অ।
অ ক'ত যাবা চানডেষ!
কোৱাচোন ভাল জেগাটা।
ভাল জেগা তোমাৰ পথাৰ চথাৰ মানে এনেকুৱা অক মানে সৰু সুৰা মানে পিকনিক চিকনিক কোৱা ভোজ চোজ খোৱা কিবা জেগা আছে। নদী চদী সতৰিব।
অ আছে।
তেনে তুমি আকৌ পিনে যাও কি কোৱা বেছি দূৰো নহব আৰু। অ‌ মাহতে যেতিয়াচুন। টেনচন।
নকৰিব অ অ আছে বাৰু ধুনীয়া জেগা এটা আছে বাৰু কাৰ্বি ব্লক। বোলে।
অঁহ।
তাত জেগাতো ন ধুনেকে নদী চদীও আছে।
তেনে বোলা।
অ তুমি ঘৰত সুধি মেলি লোৱা তাৰপিছত মোক জনাবা।
সোধাটো বাৰু মোক দিব তোমালোকৰ লগত যাবই নো তোমাকতো মায় আগৰ পৰা অলপ চিনি পায়েই ন।
অ সেইটোৱে তোমাৰ কোনোবা লগৰ চগৰ আছে যদিও উলিয়াবা।
অ যাব যাব এতিয়া ইলেভেনত। সেইখিনি চব যাব সেই
অঁ আমাৰোতো এলবৰ খিনি গাত কথা লাগিছোব চা নেকি যাবই ফুৰিবলৈ যোৱা বুলি ক'লে
পঢ়া শুনা বাদ দি নে
পঢ়া শুনা বাদ দি একো গাত তই কথা লগা নাই আমি ক্লাছত এনেহে থাকো মন বহে বুলি ভাবা নেকি ক্লাছত। ফাৰ্ষ্ট বেঞ্চত বহি পেলাই হাঁহি থাকো।
ধেৰ তে পঢ়া শুনা কি হব তেন্তে
পঢ়া শুনা মানে কিছুমান ক্লাছত গুৰুত্ব দিওঁ মানে কিছুমান ক্লাছত মানে ইমানেই লেজিকে পঢ়া টিচাৰে মানে নিজকে এক্সপ্লেইন কৰে বুলি ভাবে নেকি বৰ্ডখনত আজৰি লব পাৰিলে একো নালাগে মানে পিছফালে কি হৈ আছে নেচাই
মানে পহিলে পঢ়িবি নয় জানো নপঢ়িলে নাই বুজিছো
অঁ বুজিম নো বুজিলে নাই ত সেইকাৰণে আমিও সেই পিছফালে ফাতলামি গৈ থ যায়
তেনেকুৱা হলে ভালেই দিয়া বাৰু। কিন্তু কলেজত পৰিলে এইটোৱে প বেয়া পঢ়া শুনা মন
নবহে অঁ। কিন্তু আকৌ আমাৰ কলেজ বেলেগ কলেজৰ নিচিনা নহয় একে এক্সট্ৰাক ক্লাছডালো কৰাব
অঁ আমাৰ খৰাই কিন্তু পোৱালি কিছুমানে বাং মাৰি গুচি আহে
বাংমাৰি গুচিয়ে আমাৰো বাংমাৰ গুচি দিয়ে আগে টিচাৰ সোমোৱাৰ পিছতো কিছুমানে বান্ধ মাৰি দিয়ে কি জানা
বচোন ফাৰ্ষ্ট ইয়েৰৰ যে পোৱালি বিলাকে যে কি কৰে ক্লাছ এটা কৰিব এটেন্ডেঞ্চতাৰপিছত পিছত বাকী ক্লাছবোৰ নাই
ত ফ আমাৰতো আমাৰ কলেজ ফাৰ্ষ্ ইয়াৰুললো বহুত হ'ব ভদ্ৰ
অঁ ক্লাছে নকৰিছে
ক্লাছে নকৰে মানে টো সন্মান ওল বস্তুটোও নাই সিহতৰ মানে অসভ্যালি ভালেই মানে সাংঘাতিক কেছ কিছুমান কৰি থাকিব
ধেত তেনেকুৱা বোলা সিহতকে লৈ যাম বোলা পিকনিকৰ কাৰণে
পাৰ ফচি আহিবা তুমি ঘূৰি নাহাই আৰু তাতে থাকিব লাগিব ধেই দেঞ্জাৰ সেইখন পিকনিক নহব খোৱাৰ হয়টো সিহঁত অ হইটো সিহঁত থাকিব হয়ইতো আমি থাকিম হ'ব মানে
কি কোৱা। ধেৎ তেৰি নি মনে বেয়া
সহুৰ বেয়া ই ৰেষ্টিয়েল হৈছে অলৰেডি দুই তিনিটা আহিয়ে
বাঁহ। কম হেৰি নহয় তেন্তে। তেন্ত হেৰি তুমি কি আমি কি ছোৱালী ল'ম নে নে লৰাও ল'ম লগত?
লৰা ললেও কোনো কথা নাই নহয় কিনো কৰিব?
তোমাৰ ভ লগা মানে'ৰা তেনেকে চিনাকি আছে?
আছে আছে।
তেনে লৈ ল'বা মই তেনেকে দুটা তিনটা মান লৈ লওক চাওঁ সুধিছো।
অ' মোৰ বেষ্টফ্ৰেড আছে সি যাব
বাৰু চোৱা লৰাবোৰৰ ইমান টে-টেনশচন নাই কিন্তু ছোৱালীবোৰ হে দেখা নাই অকমান আপত্তি।
আপত্তিটো অকণমান বেছি লৰা মানুহ একো আপত্তি নাই। থাকে আৰু কি আৰু লগৰ ল'ৰা বুলি কলে বেলেগৰ নিচিনা নাথাকে সিহঁতে বহুত ফ্ৰলি থাকে। আৰু সিহঁতৰ লগত একো আনকমফৰ্টেবলো নহয়।
নাযাব ন এই ল'ৰা
নাযাও আকৌ ঘৰৰ পৰাও কিছুমানৰ আপত্তি থাকে।
সেইটোৱে কিন্তু ল'ৰা মানুহ ভাল যাওঁ বুলিয়ে বৌ এতিয়াই যাম।
আৰু আৰু চছেফটিও থাকে সিহঁত গ'লে উম মাহঁতেও পঠাব যিহেতু লগ লগৰ বুলি ক'লে তোমাৰ যোনবিলাক লৰা লগৰ মাহঁতেতো চিনি পায় বা মোৰ যোনবোৰ লগৰ আমাৰ মাহঁতেতো চিনি পায়েই।
অ' পাই পাই সেইটো কাৰণে দিব ন। তেনেতে এতিয়া ক'ত যাব ভাল এটা অকণমন দূৰত যাওঁ নেকি নহলে। স্কুটি হভৈ স্কুটি আছে যদি'লৰা যাবই তেনে স্কুটি স্কুটি আছেই তেল চেল ভৰাই দিম আৰু কত যাবা এনে ভাল জাগা এটা কোৱা ধুনীয়া প্লেছ যত সাঁতুৰিবও পাওঁ, খাবলৈও পাওঁ।
কত গলে ভাল হ'ব। ভাবিব লাগিব, ৰ খাম।
পাহাৰ নিচিনা পাহাৰ আছে
অৰুণাচল চাইডে যাওঁ নেকি?
অৰুণাচলটো বহুত গৈছে চবেই হেয় যাম বলা
কত যাবা
তাকে কৈছো কাৰ্বি আংলং যাম বলা।
ব'লা
অ কিমান ল'ব চাগে।
কিমান মান লবনো কথাাতটো পাতিব লাগিব কোনোবা যোৱা মানুহৰ কোনোবা চিনাকি আছে কথা পাতিব লাগিব।
অ এই ন ঘৰলৈনো কি কৰিবা কচোন গোটেই তিনিটাল দেখোন ঘৰ টিউশচন, ঘৰ তাৰপিছত তোমাৰ কলেজ সেইবোৰে তাৰ বাহিৰে আকৌ একো নায়েই।
উম
এতিয়া কি কৰা
কি কৰা তুমি আমাৰ ঘৰলৈ এদিন আহিবাচোন ভালকে কথা পাতিম।
উম তুমি কলেজ কেতিয়া নাযাবা।
মোৰ কাইলৈ বন্ধ আছে কাইলৈ আহিবা নহলে।
অ কাইলৈ আহে আমি দেওবাৰেহে যাম ন।
দেওবাৰহে যাম ক কাইলৈ কাইলৈ নহয় কাইলৈ দেওবাৰ
সেইটয়ে ফুুৰীতো দেওবাৰেলৈ যাম তাৰপিছত চবকে সেইখিনিকে লৈ যাম তাৰপিছত চবকে পইচা চইচাটো হেৰি কৰি আৰু ক'ত ক'ত যাম চব মানে ভালকৈ হেৰি কৰি লৈ
অ অ সেইটোৱে তোমাক মই অ তুমি আহিবা তোমাৰ লগৰ কিজনীমান ওচৰে পাঁজৰে আছে যদি লৈ আহিবা। তাৰ পা অ মোৰ লগৰ খিনিকো মোৰ লগৰ খিনিকো মই গোট খুৱাম গোট খাই পেলাই কথাটো পাতিম।
অ এনে টোটেল কিমান যাম যাম এনে ভাল লাগিব গ'লে
গ'লে অকনমান সৰকে হ'লে ভাল লাগিব তাত গৈ পেলাই যিহেতু সেইবোৰ জেগা অ দশ পোন্ধৰ মান হৈ যাব।
হৈ যাব ন চবৰে স্কুটি আছে চাগে ন তোমা লগ
চবৰে আছে সিহঁতৰ বাইক তাইক আছে এতিয়া টুৱেল্ভৰ পোৱালি।
অ ছোৱালীখিনি অ হ'ব হ'ব ভালহে ডাঙৰ থাকিলে অকণ নিজৰ ছেইফটি হ'ব কি
অ অ সেইটোৱে
যিমান ডাঙৰ তিমান আমাৰ কাৰণে নিজও ভাল তেতিয়া মা হতে টেনচন নলব ন তেতিয়া কৈ পাম ডাঙৰ- সৰু গৈছে আমাৰ লগত
অ টেনচন নাথাকিব আৰু চছেফলি ঘূৰিও আহিব পাৰে
সেইটোৱেটো তেন্তে ঠিক আছে তেনে মই তোমাক কাইলৈ যাম তেন্তে ফোন কৰিম হা অ ঠিক আছে দিয়া
যা য়া যাহা টহাৰ কথা